কি কৰি আছে?
এই এনেই বহি আছোঁ তুমি?
মইয় এই বহি আছো অ, কি কৰিবা ইমান গৰম। ক'ত আছে ক'ত আছে আপুনি।
মই এই ফেন এখন লগাই বহি আছোঁ শব্দ ব, নেকি?
অ, শব্দতো অলপ আহিছে বাৰু আপোনাৰ মাততো অলপ অলপ ফাটি আহিছে। ইমান এটা নাই হয় বাৰু শুনিছানে নাই?
তুমি
শুনিছোঁ শুনিছোঁ অ,
ভাত পানী খোৱা ব হ'ল নে নাই? ভাত পানী খোৱা হ'ল। তোমাৰ?
মোৰ হ'ল বাৰু কেতিয়াবাতে খালো ভাত।
কিহে খালা।
আ, তোমাৰ আজি নিৰামিষ তোমাৰ দালি আছিলে বইল দালি। পটলৰ ভাজি আৰু আলু পিটিকা আৰু খাৱলি লগত।
আমাৰ আজি গাহৰি আছিলে, গা গাহৰি খৰিচা।
বা খৰিচা গাহৰিতটো খাবলৈ মন থাকিলেদি খাই নাপ
উম, উম,
আশাত আশা থাকিল খৰিচা গাহৰি খাম খামকে থাকিলো তাত, চহৰত।
তাকে খাব লাগিব মই মই মই যদি যোৱাটো হয়, তেতিয়া খাব লাগিব বাৰু।
খাব লাগিব খাব লাগিব সঁচাকে মানে কি বজাৰত গৈ খছা বিচাৰছত এ বনাবও তেনেকে মানুহ ভালকে নাজানে আমাৰ বগাকেই ল'ৰাট বনাম বুলি কৈছিলে এদিন
ঘৰৰ পৰা অলপ লৈ যোৱাওঁ আকৌ
আৰু বনাব তেনেকে মানুহ নাই নয় আমি নাজানো ম নাই বনাবলৈ
হম
বনা বন বনাব জনা মানুহ নাই নহয় আমিতো মইতো নাজানো এশ আৰু তিল গাহৰি
বেলেগে কুকাৰ বনাব নালাই ইমান হেৰি নাই তোমাৰ প্ৰথমতে গাহৰিটো ভাজি ল'বা
অ
তাৰপিছত গাহৰিটো প্ৰথমতে তাৰপিছ গাহৰি আৰুনেক ভাজি ল'বা ত খৰিচাটো দি পেলাই
আহ
পূৰা একদম গ্ৰেভী নিচিনাকৈ বনাই দিবা
অ
পইচাটো কমাণে দিব লাগে বৰ বেছি নহয় আৰু স তেনেকেই হৈ যায়
টিলকাাহৰিতো খ খাম কমপ্লিট থাকিলো টিলকাাহ নাইখাওঁ এদিন
ন
তিল গা এদিন তিল গাহৰি খাম খাম বুলি ব্ৰইলাৰ আনিলে আমাৰ বগাকে ল'ৰাোৱে বনাইছিলে
তাৰপিছত তিল গা হৈ গৈছে তিল গা হৈ গৈছে তিল ব্ৰইলাৰ হ'লগৈ নি
নহয় নহয় ব্ৰইলাৰ লৈ গৈছিলে বৰ তিল ব্ৰইলাৰ হৈ গল মানে কলা যি কোলাহ হৈ গ'ল আৰু
এনে বনাব জানিলে খাই ভাল লাগে তিল গাহৰিটো
কিতো খাই পোৱা নাই ব খাব লাগিব তুমি লগ পালে বনাব লাগিব বনাবা বাকি
সেইটো এদিন খাল মই মই গ'লে যাম নহয় তেতিয়া নহ'লো মই ইয়াত থাকিলে মোৰ তাত যাবা নয়
আহ তে অ তাললে যাম ন বনাবা
এই তাত মই এতিয়া য'ত থাকিম তাত খাবলৈ গৈ যে তিল গাহৈ
তাত খাব লাগিব অ অ মানে খাব লাগিব ৰ'বা ওলাই মেলি যোৱা নাই নে কতো ভ্ৰমণৰ দিশে
তমি নাহা গ'লো
কেলে গৰমৰ গৰমতটো চাই নেকি
গৰমটো চাই নাই এতি যিনে ৰ'দ এনেই কলা মানুহ কলা ৰঙে ৰ'দটো বেছি শোষণ কৰেৈ
ৰজ
নম্বাইে নাই
কথা মই কব লিছিলে নেকি
হ
সেইটো কথা ময়ে ক'ব লাগিছিলে নেকি মোকে খুৱাব নেকি সেইটো মুখে খুৱাব নেকি সেইটোত আপোনাক ইমান এটা নোখোৱাব আপোনাক আপোনাক ইমানটা নুখোৱাব মুঠে খোৱাব
তাকে সেইটো কাৰণে নাই মই এইকেইদিন কোলা ভোটৰ নিচিনা হ হৈ'বলোঁ ৰ'দ ৰ'দ ঘূৰি ঘূৰি
হ হ এতিয়া ঘুৰি ফুৰি ন
ঠাণ্ডা পিছে ইয়াৰ বি কিলোমিটাৰ আঁৰ গ ধব যাওঁ সেই বিছ কিলোমিাৰ ৰ'দতেৈ থাকোঁ যে
অ হা সেই
সেই তেনেকুৱা এটা সেইটোৱে
বাকী ঘৰত চবৰে ভালনেে
ভালে ভালে তোমালোকৰ
ভাল ভাল আছে অ
সেইটোৱ হেৰি এইটো ত কাইলৈ যোৱা হব ন
কাইলে ভাবিছো কি হয় এতিয়ালৈকে এতিয়াও সঠিককে মই কব নোৱাৰিমেই কাৰণ খেলি মেলিতে হৈ আছে যাম নেযাম যাম নেযাম
অ নাই বুজি যাবা বা পৰহিলৈ গুচি গ'লেও কথা নাই ন, ইমান এটা হে নহয় তোমাৰ বিশ তাৰিখৰ পৰাই হে।
বিশ্বাসষ হ পাাৰু সেইকাৰণেই ই এটা হেৰিোৱা নহ'োও মানে কি যিমান সোনকালে যাওঁ পাওঁ মানে মোৰ কাৰণে ভাল। যিমান সোনকালে যাওঁ মানে, আকৌ ঠিক ঠাকো লাগিব লাগিব ন তাত গৈ।
সেইট তোমাৰ কাইলৈ গ'লে দহ তাৰিখমানলৈকে এইখনি ঠিক ঠাক কৰি থাকোঁতে যাব।
কৰিৈ থওঁতে যাব মই ভালকে মানে চিজি লওঁতে যাব
উম' আঠ তাৰিখে গৈ পাবাগৈ আঠ তাৰিখে দিনটোত িন আঠ তাৰিখে গ'লে বস্তুখিনিতো নানাই আঠ তাৰিখে গ'লে
অ হা নান নান নানু
গেছ,
আঠ গেছ মানে, মোৰ লগৰটো যে সিয়ে সি যদি মোৰ কাষৰ ৰুমটোত থাকে। এতিয়া মই ভাবিছোঁ একেলগতে বনাই খাম।
উম'
তাৰপৰা সি বায়েকৰ তাৰ পৰা লৈ আহিব বস্তু খিনি বাইেকৰ মানে আমাৰ, জেঠাই হতকৈ ঘৰটোৰ ওচৰতে মানে,
অঁ ওচৰতে যদি ভালেই হ'ব। যদি এই এনেকৈ বুক কৰিলে যোৱা গাড়ী, বুক কৰিলে যোৱা গাড়ী কেইখন গ'লে, সুবিধা হ'ব।
অ' কিন্তু মই, জপা নিমগৈ জঠাইত ত মানে বুক কৰি যাব নোৱাৰি। এয়াড় এখন ভাড়ালৈ নিব লাগিব
তাকে গম পাওঁ নহয়। মই
অ' অ' অ' তুমি গম পোৱাই নহয়,
উম, এই আমাৰ। হেৰি, আমাৰ বিদ্যালয়ৰ ওচৰলৈকে লে আহে, আৰু তাৰপৰা আগলৈ নাযায়গৈ ইমান।
অ আমাৰ বিদ্য়ালয়ৰ ফালে নাযায়গে বিদ্য়ালয় মানে আপোনাৰ এই এজোপা অকলশৰীয়া গছ আছে যে,
গম পাইছোঁ গম পাইছোঁ।
সেই জেগাাতোলৈকে যায় আৰু,
অঁ সেইডোখৰকে যায় নি
অ' তালৈকে যায়।
উম'
মানে, সেইটো জেগালৈকে তাৰপিছত তাৰ আগলৈকে ইমান এটা পাই যদি কম পায়।
সেই জেগা টোলৈ গৈ নাপালো আকৌ মই যাবলৈ বহুত মন থাকিলে। দুবছৰ দিন থাকিলোঁ। ইমান দিন থাকিলো, যাম যামকে থাকোঁতে গ'ছৈ তুমি গুচি যোৱা আকৌ মনে মনে।
এ মনে মনে নাযাওঁ। মোৰ মানে কি কেতিয়া কিয় জানাইচোন। মই মনে মনে মানে কি বাহিৰে বাহিৰে কেতিয়াবা তুমি ঘৰ মানে ৰুমত থাককা মই তাৰ পৰা বাহিৰ, কেতিয়ানো কি হয় ধৰিবই নোৱাৰি পাই যাওগৈ তাত। আৰু মানে কি, খোজকাঢ়ি আৰু।
আৰু কেতিয়াবা দেখিলোঁ, কেতিয়াবা দেখিলো দপ দে দপ দেৱতা দেখ দিয় ভূত পেেত দেখালি ইমান, বাকীনেই ইয়াত। ৰুমতো দেখা হয়, হেৰিয়ততো বিদ্যালয়তো দেখা নহয়।
বিদ্যালয়তো দেখা নহয় বিদ্ালয়ত কাৰ চিিত লগ পালে আকৌ ঘপককে নাইকিয়া হৈ যাওঁ সেইটোয়ে টো এনেই এইবাৰ যাবা নোৱাৰি এইবাৰ, এইবাৰ, এইবাৰ যদি যোৱাওঁ চহৰলৈ যাম।
উম'
খতি আ নাই দিন তুমি এদিনাকে হলেও যাবা ন, কিবা কামত হ'লেও তেতিয়া যাম। আৰু তুমি যাবা তুমি, তোমাৰ সময় আছেইচোন যাবলৈ আকৌ 'অ'
তুমি এইটো কৃষ্ণ গুৰু যে সেইটো সেইটো কৈছ নে
কৃষ্ণগুৰু কৃষ্ণগুৰু নাই ৰাধা কৃষ্ণ
কৃষ্ণগুৰু
জানো নাই য দেই
এই পাহাৰটো যে পাহাৰটো যে
অা অা নাইাজা নাইা
গোটেই যায় চহৰখন দেখি
নাই নাই যোৱা নাই অ ত তালৈ নাযা মানে তেনেকুৱা জেগালৈ গৈছো কিন্তু সেই জোগাাতৈ নাযা নাই কৃষ্ণ ক নাই য
সেই গছজোপাৰ ওচৰতে আছে এইটো গছজোপা হ'লে গছজোপা ফালে যিফালে যায় সেইফালে খালি অকণমান ওপৰলৈ যাবগৈ লাগে আৰু নোসোমাই পেলাই
কিন্তু এ অকলশীয়া গছজোপত ফালে নেকি
অ সে অকলশীয়া আ কজোৰাা ফালে
সেইফালেতো কিছুমান বুজি পোৱা নাই কোনটো কথাছ
এই ডাঙৰ যে শিল এটা আছে পাহাৰৰ
ডাঙৰকে শত এটা আছে
এই এ ডাঙৰক শিল্দা আছে বহুত ওপৰলৈ উঠিব লাগে খোজকাঢ়ি অকল শিল এটাই আছে এইটো গোটেই পাহাৰৰ নিচিনাকে মানে একদম বহুত ওখ বহুত ওখ মানে বহুত খ উঠি যাওঁ নে তোম এঘণ্টামান লাগিব তেনেকুৱা মানে আৰু উঠি ব নোৱাৰ হ
অ গম পালো গম পালো গম পালো গম পালো গম পালো
উম
তোমাক গোটেই এ গম পালো চিনি পালো চিনি পালো
এই পুলিচ খিনি যে ৰখিছে তাকে যে ৰাস্তাটো বন্ধ কৰি যে এইফালে যে সোমাই যায় যে
গম পালো তুমাৰ এইটো সেই জেগাটো সেই জেগাটো মানে আৰু এটা নাম আছিলে পাহাৰো কিবা এটা আছিলে
অ এনেই কৃষ্ণগুৰু বুলি জানো আৰু সিহঁতকতে লিখি থোৱা আছে ছাইন বৰ্ড এখন
অ সেই জেগাাতৈ গৈছো তাকে ওপৰলৈ উঠাকে নাই কিন্তু জেগাাতৈ গৈছো
ভ তাৰপাক শুৰিব তাৰপাক শুৰিব বুলিলে নাবাচা
তোমাৰ অ গোটেই মানে চন্দ্ৰপুৰ চহৰখন দেখা মানে দেখা পায় আৰু
নাই তোমাৰ বিচাৰিও নাপায় তাৰপৰা তাৰ পৰা পৰিলে
নাপায় নাপায় এই বহুত ওপৰত আৰু তাপ
এই ত তাৰপৰা আমাৰ শৰাইঘাট দলঙো দেখিছেগি
তুমি তাৰ তাৰ ওপৰলৈকে মানে কি এটাই কথা বেয়া তুমি বাহন চাহন লৈ যাব নোৱাৰি যে খোজঢ় যাবাগিব ওপৰ ইমান দ
একেবাৰে শিলটোতে উঠাবগে নাই শিলটোৰ ওপৰলৈকে বেলেগ বাহ নাযায় ম এখন মই লৈ গৈছোঁ লেফিয়াই লেফিয়াই
হা পইচা ন তোমাৰখন বাৰু যায় তোমাৰখন এইটো বেলেগ এটা হেৰি
পিছত তাৰ পি পিছত উঠি যোৱাাতটো ন নমাই দিছো এই মোক কাষৰ ল'ৰাটো যে আছিলে যে স্কুটিখন যে তাৰ এখন আধা কিলোমিটাৰ মান আগতে থৈ যাবলগীয়া হৈছে। মোৰখন মানে নাযায় আৰু ওপৰলৈ মানে তাহ খন ওপৰলৈ নাযায় আৰু নুঠে আৰু মানে ৰখি গৈছে। টানিব পৰা নাই এই মুোৰখন এক নম্বৰ লগাই লৈ পূৰা দি দিছোঁ
আপোনাৰ খনৰ কাহিনীও আছে নহয় আমাৰ বিদ্যয়ালয়ত।
একদম এ বিদ্যালয়ত ধেৰ কাহিনী আছে।
হে হে তললৈ তললৈ গুচি যোৱা গাড়ীক তেতিয়া ওপৰ উঠাৰ
কিন্তু, আজিলৈ পৰি পোৱা নাই আকৌ মই সিহঁতৰ ঘৰত।
নাই নাই এটা যে ৰাস্তা আছিলে। আপোনালোক যে উঠাব নোৱাৰিলে যে দুটাই লাগি মনত আছে নে।
অ' সেইটো সেই পিছফালে আকৌ পিছফালে আকৌ পুখুৰী পাৰত। দেখিছা নাই, সেই সেইডোখৰ সেইডোখৰ দেখিছা নাই। এই সেইটো আৰু মানে যোনে হ'লেও পৰিব আগদিনা কিনি আনিছোঁ পিছদিনা গ'লে এক ধাম ধুম পৰি আছোঁ কি কৰিবা আগদিনা কিনি আনি বহাই থৈয়ছো। লৈ পেলাইটো ঘূৰি পোৱা নাই বা চলোৱাও নাই আৰু আগে পিছে এইখন বাইক মই জীৱনত চলায়ো পোৱা নাই হাতেৰে চুইও পোৱা নাছিলোঁ। এই যেতিয়া কিনি পেলাই ঘৰলে মানে আনি আছোঁ। তেতিয়াই তোমাৰ প্ৰথম চলাইছোঁ। সেইদিনা আৰু তাৰ পিছদিনা সেয়া দুপৰীয়া সেইখন। উঠা নমা পৰা। আমিতো পইছো পইছোৱে আমাৰ তাত যি কেইটা চিকিউৰিটি থাকে সেইটাও পইছে। এতিয়া লগতে উঠাবলৈ গৈ নাই এই বাইকখন গধূ যে হাউলি গ'লে ৰাখিব নোৱাৰি আৰু।
আৰু ৰা ৰাস্তাটো মানে কিবা হেৰি ন এঢলীয়া ন
উম, উম, এ সেইডোখৰ বেছি। বেছিয়ে এঢলীয়া গ'ম পাইছেনে নাই মানে কেলে কেলে এঢলীয়া গ'ম পাইছা নাই তুমি মানে এইডোখৰ যে এনেকৈ যে গোলকে যে টাৰনিংটো যে আছে যে। তুমি সেইডোখৰ বাইকখন মানে সেই টাৰনিংটোত ঘূৰ তেনে তোমাৰ অকণমান লাহে কৰি দিব লাগে ন।
সেইডখৰ তুমি লাহে কৰি দি মানে আকৌ এইডোখৰ উঠাব তোমাৰ দিগদাৰ পাকতটো মাৰি পেলাই নাম যাবলৈ ভাল উঠিযাবলৈ বেয়া পাক পাক টো মাৰি আকৌ বেলেগ পাক এটা আছে দেখিছানে নাই ত এনেকে তোমাৰ চিধা আহ পেলাই আকৌ এনেকে পাক এটা মাৰি আকৌ ওপৰলৈ চিধা গো
অ' গ'ম পাইছোঁ, গ'ম পাইছোঁ।
সেইডোখৰত তাতে দুটা ওঠাই লৈছোঁ। এটা ভাগৰ গোটেই এ চোলা তোলা ফাত ফাতি গোটেই তেজে ওলাই ৰঙা হৈ আহিছে।
প পৰি নেকি।
পৰি অ' মোৰ একো নহ'লে।
উম।
মই মই নপৰিলোঁ, মই এঢলীয়া হৈ গ'লো মই নামি দিলোঁ। বাইকখন হাউলি গ'ল তাৰপিছত মাই নামি দিলোঁ। তাক দিলোঁ উঠাবলৈ সি ক'লে মই উঠাওঁ মই পাৰিম। আহ হ'ব উঠা দুই থেকেচা পেলাইছে। ওপৰৰ পৰা ওপৰৰ পৰা বাইক মানুহে চুঁচৰি আহি আছে তললৈ, মই তাক ধৰা নাই মই বাইকখনে ধৰিছোঁ।
তাকে
পুখুৰীত পৰিবলৈ গ'লে হ'লে আকৌ এখন আকৌ এখন ভাওনা।
ভাওনা মানে অ' ত তাত পৰা পৰিলে মানে কি স সজাই এ পৰা পৰিলে বহুত বেয়া অৱস্থা, বেয়া হৈ যাব।
মানে সি আধাটো উঠাই নিলে, আধাটো উঠাই নি নোৱাৰাই হয় থাকিলে নহয়, এৰি দিলে নহয়।